হেল্ল'।
উম, কি কৰি আছ?
এইয়া মই ৰেডি হৈ আছোঁ, তুমি কি কৰিছা?
মই এইয়া, ভাত পানী খালো এতিয়া। অ', দেউতাকৰ ঘৰত
শুকান মাছ।
অঁ। মইয়ো ভাত-চাত খালোঁ, দালি, ভাজি, কণী
কাপোৰ কানি ধুই মেলি দি কাপোৰ কানি ধুই মেলি-চেলি আহিলো এতিয়া, ভাত পানী খাই, এতিয়া বাগৰ লাগিলে। গা দুলো, এতিয়া একদম বাগৰ লাগি গ'ল। গাটো যে বেয়া হৈ আছে।
অঁ কাম কৰি অকমান টোপুনি মাৰি দে, বাগাৰটো ভাল লাগিব।
উম এতিয়া খালো যে, একদম বাগৰ লাগি আছে।
বাগৰটো লাগিবই, কাম কৰিছা যে।
আম চাম খালো যে এইটো মাহতে একদম গৈ আছে।
ঠিকেই আছে ভালকে গ'লে চাফা হয় পেটটো চাফা হ'ব।
উম
এতিয়া ময়ো যাই ঘৰত যাব লাগে গোটৰ কিবা কাম আছে যে।
অ আজ অ গলে যোনে যাই না না কৰ নাই সিহঁতৰ
তোমালোকৰ এতে নামাতে যে গোটৰ কাম কৰিবৰ কাৰণে অনলাইন কো মাতা নাই তোমালোকক